কি বঠ ক
ভালে আছ উম আছো দে আছো দে আছ ঘৰত নে কি
এতিয়া কত যাম আৰু এতিয়া ভাত চাত খালোঁ খাই পেলাই আৰু শুওঁ আৰু এতিয়া
এইটোৰ সেই কথা এটা আছিল নহয় জিমটো ল'ব লাগিছিল নহ বহুত দিন হ'ল গেপ হৈ গ'ল
অ' তাকেতো জিম মানে এতিয়া ম মোৰো মানে বিৰাট ইচ্ছা আছে কৰিব কাৰণে জিম কিন্তু সময়তটো মিলাব প নাই মেইন মানে কথাটো আচল কথাটো হ'ল সময়টো মানে বহুত অভাৱ আৰু মানে ৰাতিপুৱাৰ ভাগত আগতে আছিলে কুলদীপ মই ধ্ৰূপদা আমি একেলগে মাৰিছিলো ভাল লাগিছিলে তই আছিলি আমি চাৰিটা ধুনীয়াকে মাৰিছিলো কিন্তু এটোয়া এতিয়া কথাটো হ'ল ধ্ৰুপদা এতিয়া ব্যস্ত হৈ গল অলপ তাৰো কাম থাকে আৰু মোৰো এইফালে কচিং কিবা কিবি কাম থাকে কুলদীপ কুলদীপ ও, বাৰু মানে ফ্ৰী থাকে। তাকে বাৰু এই ঘৰৰ পৰা কাম কৰি যিহেতু স কৰিব পাৰে কিন্তু কি তাকেতো এতিয়া ল'ব লাগিছিলে এতিয়া তই কোনটো জীৱত মাৰি আছ ন এতিয়া
মই নেচা জীমত মাৰি আছিলো আগতে আমি হাই ছেকেণ্ডাৰী দিনতে যে মাৰিছিলো,
অ'
তেতিয়া ভাল তেতিয়া মানে সময়ো চিন্তাচোন এইটো হয় কথাটো সময় এতিয়া নোহয় হৈ গৈছে চব ব্যস্ত
চব ব্যস্ত এতিয়া সেইটো কথা ন মেইন আচল কথাটো সেইটোৱে আৰু এতিয়া
কিন্তু স্বাস্থ্যতটো ইম্পৰ্টেন দি স্বাস্থ্যতটো নহলে আজি যদি ভালকে আজিয়ে স্বাস্থ্যৰ কেয়াৰ নলও পিছত তোৰ প্ৰব্লেম হব ন
নাই নাই সেইটোতো হয় স্বাস্থ্যটো আজিকালি মানুহৰ কি চুগাৰ ব্লাড প্ৰেছাৰ এইবিলাক পেট চেট ওলোৱা এইবিলাকতো মানে কমন আৰু এতিয়া! এতিয়া জিমটো মাৰিলেতটো মানে, দেহাটো পুৰা একদম ফিট এণ্ড ফাইন হৈ থাকে আৰু গতিকে য লাগে কিন্তু তইতো কেতিয়া মাৰো তই কেতিয়া মাৰ ন
ন মইতো বহুত হ'ল ৰ গেপ, মই অলপ তিন মাহ মাৰিছিলোঁ, তিনমাহ মান হল মো যোৱা নাই, তাকে জিমটো বদলাম বুলি ভাবিছোঁ, অলপ ভাল জিমত লওঁ নেকি? অলপ
অ', ভাল জিমত ল'ব পাৰি কিন্তু গল জিম চল জিমত অলপ ল'ব পাৰি। সেইবিলাক ভাল অলপ, মটিভেশ্যনো পাই অ'। আচ্ছা তহঁতে যি এতিয়া তই জিম মাৰি আছ, তাতে
উম, ট্ৰেইনাৰ দুজন।
দুজন, আচ্ছা-আচ্ছা মানে তই যেতিয়া যা এ জনে পা আৰু।
একজনে ভালেই শিকাই। জিমৰ লগত কিক্ বক্সিংঙো‌ শিকাই, সি ফিটনেচ টেইনাৰ হয়, তু, তই যেনেকে ফিটনেচ ট্ৰেইনিং কৰ।
আচ্ছা আচ্ছা গম পালোঁ। অ', ঠিকে আছে, বঢ়িয়া দেখোন। নাই, মই-মই এতিয়া ল'ম। কাৰণ এই জুন মাহতে ল'ম বুলি ভাবিছোঁ ৰ। জিম, কাৰণ এতিয়া মানে কি হ'ল মোৰ, আগতে যিমান ৱেইট মাৰিছিলোঁ, এতিয়া মানে ৱেইট মাৰিব পৰা নাই ইমান। ম-মানে ঘৰতে অলপ কৰোঁ, আগতে মানে ত্ৰিশটা চল্লিশটা পোচাপ মাৰিছিলোঁ, কিন্তু এতিয়া নোৱাৰোঁ ত্ৰিশ পচল্লিছটা, মানে ভাগৰ লাগে। হাতৰ অলপ ষ্ট্ৰেনটো কমি গৈছে, মানে সেইটো
এইটো হ'বই, মানে তোৰ বহুত গেপ হৈ গৈছে ন, মাচালটো তোৰ সেই হৈ যায় মাচাল গ্ৰথটো ৰখি যায় ন আৰু পাৱাৰটো গুচি যায়। জিমতো এৰিলে পাৱাৰ যাবই, এসপ্তাহ কৰিলে মানুহ পাৱাৰ নামি যায়।
পাৱাৰটো কমি যায়, তাকেইেতো।
আৰু তোৰ চাপ্লিমেণ্ট লৈ কথা থাকে ন? অ'। চাপ্লিমেণ্ট, আগতে যে আমি প্ৰথম প্ৰথম গৈছিলোঁ মজা লাগিছিল ন?
অ' তাকেইেতো, টোপনি অ' আধা টোপনি মাৰি, মানে এটা বেলেগ এটা এনাৰ্জি আ আছিলে মানে, দেহত মানে ধুনীয়া এটা এনাৰজি আছিলে, টোপনি নামাৰিলেও মানে এনাৰজি পাইছিলোঁ তেতিয়া।
এই প্ৰথম দিনা যে আমাৰ লগৰ এজনে বমি কৰি দিছিল।
অ', ইটো এতিয়া-এতিয়া কিন্তু ভালে মাৰি আছিলে কিন্তু, আমি যেতিয়া এৰিলোঁ। তিনিমাহ হ'ল তো, চাৰিমাহ হ'ল। লাষ্টতলৈ মানে ধো ধুনীয়া মাৰি আছিল, তাৰ তাৰো আহিছিলে মানে দেহা মানে বডিটো তাৰ ধুনীয়া একদম হেৰিত আহিছিলে, ধুন ষ্ট্ৰাকচাৰটো বঢ়িয়া হৈছিলে তাৰ। এৰি দিয়া হয় কাৰণ তাৰো এতিয়া মানে তাৰো অফিচ থাকে। নিমিলা হৈ গল ন।
মাথা মাথা ঘূৰাইছে মাথা মোৰো ঘুৰাইছিল ফাষ্টৰ দিনাখন হয়, পিছত উ একেচুবেলি ট্ৰেইনাৰ লগত কথা। থাকে চব কিছুমান জিম ট্ৰেইনাৰ ভাল নাথাকেতো তোক যাতা মাৰিব দে
অ আমাৰ-আমাৰ জিমটোতে আছিলে এটো ট্ৰেনাৰ এটো ট্ৰেনাৰ জনো ভাল নহয়, মানে নিশিকাই। ভালে কিন্তু নিশিকাই মানে
অ
জানেই কিন্তু নিশিকাই, সেইটো বস্তুতটো কৰিব লাগে টিলাইজ মানে কৰিব লাগে, যিহেতু ট্ৰেইনাৰ হিচাপে আছে।
টো হয়। নতুন মানুহ এজন যদি আহে, ভালকে মানে শিকাব লাগে। আৰু মানে উম যাতা যদি মাৰিব দিয়ে কাবাক যদি পোচাপ মাৰিব দিয়ে পুচয়াপ নোৱাৰব নহয় তাক অলপ ফ্ৰী হেন্ড একাৰচাইজ কৰিব লাগে নৰ্মেল ব্যায়ামখিনি ন চব কব দিব লাগে ন
তাকেইেতো তাকেইেতো
এটোৱে কথা আৰু ডাইট মেইন হুম অ আমাৰতো ভাল ম মই মই ইয়াতে এইখনত কৰোতে মোৰ বহুখিনি মোৰ সেই হৈছে ইনক্ৰিজ হৈছে বস্তুখিনিগ্ৰেইন হৈছে বহুতখিনি
আৰু তোক এটা ম, ই কথা সুধো এনেই ডি জিম নকৰিলে তোৰ কণী চণী মানে পাঁচ, চাৰি, পাঁচটা মান খাব পাৰিনে?
খাব পাৰোঁ তই চা মানুহ কিছুমান চাবি চোন জিম নকৰে সুস্থ নহ ৱাকো কৰ ন। ডেইলি বোলে দশ কিপ। পাঁচ ছয় কিলোমিটাৰ প খোজকাঢ়ি আছ'। তই খায় আছ'। তোৰ বদি হৈ যাব পাৰে কাৰণ তোৰ কেলৰি ৰ্বাণ হৈ আছে। ৱাকিং টো চবচে বেষ্ট এস্কেচাইচ।
ৱাকিং টো ন'।
খোজকাঢ়া টো বহুত বঢ়িয়া ব্যায়াম।
অকে আচছা, আচছা। মানুহে আজিকালি ৰাতিপুৱা বহুত খোজ কাঢ়ে, অ', স্কিপিংটো ভাল, স্কিপিং টো ভাল। মোৰটো হৈ যায়, টেনিছ খেলিলে হৈ যায় মোৰ।
উম, ফেট ৰ্বাণ বঢ়িয়া কে হয়।
ফেট ৰ্বাণ টো বঢ়িয়া কে হয় ন?
কণী খাব পাৰ, কণী চাৰি, পাঁচটা খাব পাৰো, বাহিৰতো এই-এই কোহুমটো খাবি। অ', কুহুমটো কুহুমটো খালে ফেটচ পাবি অলপ, বাহিৰটো যোনটো বাহিৰৰ টো ৱাইট টো কালাৰ বগা কালাৰ টো সেইটো
আচ্ছা আচ্ছা।
বাকী ডেইলি নৰ্মেল যি বনাই। আৰু বলে যদি বাজেটতো বে বেচি আছে, বাজেট যদিতো বেছি বলে ছয়, সাত মাহ কোৰিচো একবছৰ তে তই এই ৱেব ৱেবতে ল'ব পাৰা, এই চাপ্লিমেণ্ট।
আচ্ছা ছ ছাপ্লিমেণ্টটো, ছাপ্লিমেণ্টটো অ'।
এইটো আচলতে মইও গম পালো বহুত ৱেই প্ৰটিন বা ক্ৰেটিন ললে ভালকে মেইনটেইন কৰি চলিব লাগিব জিমটো তোই। তোই মানে এনেই আৰু মা-মা মাৰি থাকিব নোৱাৰা ভালকে আৰু। নহলে ইফেক্ট হ'ব বডিটো। অ খাই আছা বোলে জিম যোৱা নাই, উম। উম।
অ' গম পালো গম পালো, মই আজিলৈ মানে লোৱা নাই সেইবিলাক। মই নৰ্মেলে খাই আছোঁ। মানে কণী চণী মানে চানা তানা। সেইবৰে খাওঁ, বুট চুট। সেইবোৰ খাওঁ, নৰ্মেল খাদ্য খাই মানে কৰোঁ আৰু।
ননভেজ তেনেকে নাখাওঁএছুন।
নন বে মানে মই খাওঁ, মাছ খাওঁ। অ মাংসটো আমাৰ ঘৰত কম কমকে চলে, মাংসটো কমকে চলে মাছ
নিৰামিষ, নিৰামিষ, নিৰামিষ খালে পনীৰ চনিৰ খাব পাৰো।
অ পনীৰটো খাওঁ নিৰামিষ থাকিলে, মাংসটো নাখাও মাংসটো খুব কম। মাছটো খাওঁ, মাছটো চলে। মাছ আৰু কণী খাওঁ আৰু। মাংসটো ইমান খাবৌ নালাগে এতিয়া যিমান পৰো মানে? গৰমত কিন্তু মাংসটো বেয়া। মোৰ হিচাপত। মাংসটো বেয়া। পাঠা চাঠা খাব নালাগে ইমান।
কোনটো যিয়ে ভেজাল হৈছে বস্তুবোৰত, চাবিচোন। এই তোৰ সেই ভেজিতে যিখিনি চবজি পাচলি চবজি পাচলি বহুত ভেজাল হৈছে।
বহুত ভেজাল বহুত ভেজাল সদায় নিউজত পাই থাকো। বাতৰিত পায়ে থাকো দুনিয়া এনে বিলাক ৰাতিপুৱা তাকে ছয় মানত যদি পাৰি মানে পাৰি এতিয়া গৰমৰ দিন পাঁচটা পাঁচ মান বজাতে উঠিব লাগিব পাঁচটা মান বজাত উঠিব পালে
অ গান্ধী মণ্ডপ ওচৰতে যাম বুলি এদিন যাব লাগিব ৰ ওলাবি আৰম্ভ কৰিব লাগিব ন
দুশ দুশ কৰি আমি চাৰিটা ধুনীয়াকে আমি অলপ মানে কথা চথা পাতিলো ৰাতিপুৱা অলপ
অ ফ্ৰেছ ভাল ভাল লাগে বতৰৰ মানে ৰ'দ আছে যিহেতুকে বৰষুণ দিলেতো ন দৌৰিব নোৱাৰ
তাকেতো অ অ এতিয়াতো বতৰটো ভাল ন বৰুষুণ চৰষুণ নাই।
তোৰ সেই বৰ্তমান এতিয়া জিমৰ ছিজন ন এতিয়াতো বহুত কমত দি আছে। অফাৰ চলি আছে। জিমবোৰত এছ কে টুৱেন্তিছেভেন হক চলি আছে ফালে এৰ'ফিটনেছ এৰফিটনেছম জোৰত তাত ল'ব পাৰি বেয়া নহয়। ধুনীয়া দেখাত উম ডেক'ৰেচন এইবোৰ বহুত ধুনীয়া বনাইছে একদ এ
অ ৰ তই কিবা এটা পাৱাৰ লিফ্টিং নে কিবা খেলি খেলিছিলি ন?
অ হ'ল ৰহ লাষ্ট হ'ল কেইদিনমান দুমাহ মান খেল খেলিছিলোঁ।
তই কি মেডেল পাইছ ন তাতে?
অ গ'ল মেডেল গ'ল পাইছিলোঁ।
এ বঢ়িয়া বঢ়িয়া এ বঢ়িয়া বঢ়িয়া
মানে কি হ'ল আমাৰ হৰা মানে আমাৰ চাৰে কলেজ। যে ইমান দিনে জিম কৰি আছে এবছৰ হল ন মোৰ তাতে কৰা, এবছৰ বেছি হৈছে দুবছৰ হ'ল তহঁতৰ জিমটোৱে এইটো জিমত কৰা মোৰ দুইবছৰে হ'ল। তাতে। অ তাৰ পিছত ছাৰে ক'লে যে খেলি দিয়া নহ'লে এবাম ট্ৰাই কৰি চোৱা কিনো হয়। মইও ট্ৰেনিং টো কৰি আইছো। আকৌ এক্সট্ৰাকে কিবা এটা কৰো আৰু। ব্যাম খিনি কৰো, পৰিশ্ৰম খিনি কৰো ভালকে। এ কৰি পেলাই, খাই খোৱা ভালকে, খোৱা লোৱাটো ভালকে কৰি আছিলো। তাৰ পিছত খেলি দিলো আৰু খেলা কথা নাছিল মোৰ। বেছি নাছিল। ক তোৰ অ', প্লেয়াৰ চাৰি পাঁচটা আছিল। মানে মই ভাবা নাছিলো, মই যে জিকিম বুলি।
আচ্ছা আচ্ছা, গম পালো গম পালো, নাই ঠিকেই আছে প্ৰথম প্ৰথম যিহেতু। সোণৰ পদক পাইছো প্ৰথম। বহুত ভাল।
উম। অ, কষ্ট আছে। পাৱাৰ লিফটিঙৰ যোনটো মানে তোৰ ব্যামবোৰ বহুত। ডিফিক্লট হয় বহুত টান। কষ্ট বিৰাত, আৰু তোৰ বহুত বহুত জো জোৰ জোৰ বহুত বাঢ়ে বহুত জোৰ বাঢ়ে। বেলেগ ধৰণৰ জোৰ বাঢ়ে বহুত হেভী লিফ কৰিব পাৰো।
বঢ়িয়া, বঢ়িয়া, বঢ়িয়া একদম।
তুৰহে এই
বাকী তই শুৱাটো কিমান, কিমান সময়ত শুৱ?
শুৱাটো আঠ আঠ ঘন্টাৰ পৰা শুইয়ে লওঁ, এই ৰাতি হয় কেতিয়াবা, শুৱাটো।
ৰাতি হয় অ, পো প পৰা থাকেতো।
উম, কৰি আছো ভাল নালাগেদে লগত থাক
নাই নাই, অক অকলেটো একদম নাই মিনিমাম দুজন থাকিলে তিনিজন মান হ'লে মানে, কৰিব পাৰি আৰু ভালকে। তই এতিয়া এৰা, তই এতিয়া এৰাৰ পিছত, আমি ওলোবাৰীত ধুনীয়াকে এ আমি তিনিজনেই আছিলোঁ। আমি তিনিটা। তিনিজনে ধুনিয়া কৰিছিলো। একজন নাহিলে দুজনে কৰো আমি। কিন্তু অকলে কলে ভাল নালাগে নিমিলে কি কৰিম অকলে কলে আবেলি সময়ত আমাৰ কি আছিলে একচুৱেলি মানে দিনটোত অফিচ চফিচৰ পৰা মানুহ আহেতো মানে ডিউটি চিউটি কৰি পেলাই আহে বহুত ভিৰ হৈ যায় ভিৰ হ'লে গৰমৰ দিনত মানুহৰ ভিৰৰত এনেই গৰম উঠি যায় কৰিও মনে ভাল নহয় মানে ৰাতি হলে ৰাতিপুৱা পুৰা একদম
জলবায়ুতটো বহুত গৰম উঠে অ
ৰাতিপুৱা একদম মানুহ কম থাকেতো ৰাতিপুৱা ধুনীয়া একদম পুৰা জিম মাৰিবৰ কাৰণে
তাকেব দে হ'ব দে মোক জনাবি হা কি কৰ
টো জনাম দে বাকী আছ ন ঠিকে দে দে দে অঁ দে দে গুড নাইট দে